হেল্ল' হেল্ল' অ শুনিছানে? অ শুনি পাইছো পাইছো আজি কি টপিকত কথা পাতিম
আজি ৰিলেচনশ্বিপৰ বিষয়ে কথা পাতোঁ ব'লা
বাৰু ৰিলেচনশ্বিপৰ বিষয়ে পাতিবা বাপৰে বহুত ডাঙৰ টপিক চোন। তোমাৰ মতে এটা ৰিলেচনশ্বিপৰ মূল বৃদ্ধি কি
মোৰ মতে বিশ্বাস আৰু মানে ট্ৰাষ্ট আৰু আ সততা এটা দৰকাৰ।
অ অ সেইটো সেই দুটা বস্তু আটাইতকৈ দৰকাৰ আৰু মানে বুজি- বও লাগে নহয় জানো আন্দাৰ ষ্টেণ্ডিংয়ো থাকিব লাগে আৰু বিশ্বাস‌ নাথা- থাকিলে মানে এটা ৰিলেশচনশ্বিপত বেছি দিন টিকিও থাকিব নোৱাৰে।
অ', আৰু ভাল কমিউনিকেচন বহুত ইম্পৰটেণ্ট হয়।
অ', হয় হয় বহুত বহুত বেছি গুৰুত্বপূৰ্ণ। তোমাৰ মাতটো অলপ ভাঙি ভাঙি আহিছে।
অ', অ', এতিয়া শুনিছা?
অ', অ', অ', শুনিছো শুনিছো। নিজৰ মনৰ কথা খুলি কৈও কব লাগে।
হয় হয় হয় হয় হয়
নিজৰ মনৰ ভিতৰতে কিবা কিবি মিছা কথা থৈ দিব নালাগে চব কলেহে বুজি পাব দুটাই দুটাক নহয় জানো।
সেইটোও হয়।
তুমি ভাবানে সন্মান ৰিলেচনশ্বিপত বহুত দৰকাৰ?
অ দুয়ো পক্ষে এজন এজনক সন্মান কৰিব লাগে। মানে
কেতিয়াবা সৰু সৰু কথা লৈও ভুল অ অ কোৱা কোৱা
মানে ৰেচপেক্ট নথাকিলেও মানে ৰেচপেক্ট না সন্মান নাথাকিলেও কেতিয়াবা মানে মিচ আণ্ডাৰষ্টেণ্ডিং আহি যায় আৰু। আৰু কাজিয়া হয়।
সেইটো হয়ে উম আৰু সন্মান কৰিলেহে সন্মান ঘূৰাই পাব নহয়
সঁচা সঁচা
উম আৰু কেতিয়াবা সৰু সৰু কথা লৈও ভুল বুজা বুজিও হৈ যায়।
হয় হয় তেতিয়া সং খং নকৰি শান্ত মনে মানে আলোচনা কৰিব লাগে
একদম একদম আলোচনা কৰিলেহে দুটাই দুয়ো পক্ষৰ কথা বুজি পাব নহলেনো কেনেকে হ'ব যদি তুমিয়ে কৈ থাকিলা তুমি এইটো এইটো কৰিছাই তেখেতে যদি আহি নকয় তেতিয়াতো কাজিয়াটো আৰুহে বাঢ়িব
উম হম হয় হয়
তুমি কি ভাবা ৰিলেশ্যনশ্বিপত পাৰ্চনেল স্পেচ থাকিব লাগেনে
হয় প্ৰতিটো মানুহৰ নিজৰ সময় আৰু নিজৰ নিজৰ জীৱন থাকিব লাগে
অ বুজিছা মইয়ো একমত চব সময় একেলগ থাকিব লাগে বুলি নহয় ৰিলেশ্যনশ্বিপ
হয় হয় হয় উম তুমি ভাবানে ট্ৰাষ্ট একবাৰ ভাঙিলে আকৌ ঘুৰি তুলিব কঠিন
উ অ মোৰ এবাৰ এবাৰ যদি বিশ্বাস ভাঙি দিয়ে সেইটো মোৰ কাৰণেতো মই আৰু বিশ্বাস কৰিব নোৱাৰো বিশ্বাস মানে হেৰালে আগ আকৌ আনিবলৈ বহুত সময় লাগে কিন্তু মই ষ্টীল আকৌ বিশ্বাস কৰিব নোৱাৰো অ
হয় হয় হয় হয় আৰু মানে ৰিলেচনশ্বিপ পদ গিফ্টৰ তুলনাত কেয়াৰ বেছি গুৰুত্বপূর্ণ বুলি ভাবানে
উম অ নিশ্চয় সৰু সৰু অ যত্ন আৰু ভাল ব্যৱহাৰ ডাঙৰ গিফ্টতকৈ মূল্যৱান মানে পইচাত ছাই বেছিটোতো তোমাৰ বুজা ট্ৰাষ্ট সন্মান সেইবোৰে বেছি দৰকাৰ
হয় হয় এফৰ্টছ আৰু লাভটোৱে
অ তাকে আৰু চাপৰ্ট কৰাটো আটাইতকৈ ডাঙৰ কথা আৰু সুখৰ সময়ত সবেই মানে সুখৰ সময়তো সবেই থাকে কিন্তু কঠিন সময়তহে লগত থকাটো আচল ভাল পোৱা।
অ হয় হয় সঁচা কথা কল আহ আৰু মানে সময় দিয়া আৰু চাপৰ্ট কৰাটো আটাইতকৈ দৰকাৰ আৰু
একদম একদম মোৰ মতে এটা মানে অ হেল্ডি ৰিলেচনশ্বিপত বিশ্বাস সন্মান আৰু বুজাবুজি থকা বহুত দৰকাৰ
হয় হয় বহুত ভাল কথা কৈছা
উম তাকেই তোমাৰ মতে ৰিলেশচনশ্বিপত আটাইতকৈ গুৰুত্বপূৰ্ণ বস্তুটো কি
মোৰ মতে হেল্থৰ ৰিলেচনশ্বিপতটো এইটোে ট্ৰাষ্ট আৰু ৰেচপেক আৰু মানে বুজা বুজি থকা দৰকাৰ
উম হুম মইয়ো একম মিঠা কথা ক'লে ৰিলেচনশ্বিপ মানে কৈ থাকিলে ৰিলেচনশ্বিপ চলি নাথাকে নহয় জানো ভাল কথা মানে একচুৱেলি মানে মিন কৰি ক'ব লাগিব তেতিয়াহে ৰিলেশচনশ্বিপটো দুৰ্বল হৈ নাযায়
তুমি তুমি ভাবানে জেলেচি বেছি হলে ৰিলেচনশ্বিপত সুবিধা হয়
উম নিশ্চয় অলপ মানে যদি আহ মানে তোমাৰ কেয়াৰ ভালকে মানে লয় কিন্তু বেছি তোমাৰ যদি হিংসুক নাইবা প্ৰজেচিভ হলেটো অভিয়াচ মানে অসুবিধা হ'বই, যিকোনো ৰিলেশচনশ্বিপতে হ'ব সেইটো।
ঠিক কৈছা এজন এজনক বিশ্বাস কৰিব লাগে আৰু।
অ একদম একদম তুমি কি ভাবা ৰিলেশ্যনশ্বিপত- মানে, উম তোমাৰ অ চৰি ক'ব গুৰুত্বপূৰ্ণ নে?
হয় হয় নিজৰ ভুল স্বীকাৰ কৰাটো- উম মানে দুৰ্বলতা নহয় আৰু।
অ সঁচাকে, মানে ধন্যবাদ- কবলৈও মানে ভুলিব নোৱাৰে ন।
হয় হয় এপ্ৰিচিয়েচন দিলে ৰিলেচনশ্বিপ আৰু মাজত হয় মজবুত হয় আৰু।
অ অ একদম একদম, তুমি কি ভাবা মানে? দূৰ দূৰত থাকি ৰিলেশ্যনশ্বিপ সফল হব পাৰিনে?
অ পাৰে যদি দুইজনৰ মানে বিশ্বাস আৰু- কমিউনিকেশ্যন ভাল থাকে।
অ অ বিশ্বাস থাকিব লাগে তাকে মইও একমত। কিন্তু দুয়ো পক্ষে পৰিশ্ৰম কৰিব লাগিব নহয় জানো এটা এজনী- এটা চাইডৰ কৰি থাকিলে নহব ইফালৰ পৰাও হব লাগিব।
হয় হয় তুমি ডেটত দামী গিফ্টৰ তুলনাত কি বেছি গুৰুত্ব- গুৰুত্বপূৰ্ণ বুলি ভাবা?
মোৰ মতে সেইয়াই কোৱালিটি টাইম সময় দিয়াতো ভাল সময় দিয়া- একেলগে বহি কথা পাতাতো সেইটো বেছি মূল্যৱান সেইটোৰ সমান একো হ'ব নোৱাৰে।
অ মইও এইটোৱে ভাবো ভাল হিষ্টি- মানে টিকিব নোৱাৰাটোৱে আটাইতকৈ ডাঙৰ আৰু।
অ একদম একদম ভাল স্মৃতিৰে মানে বেছি- ভাল দিন কটাব- পাৰি আৰু তুমি ভাবানে দুয়োজনৰ বেলেগ বেলেগ সপোন থাকিব পাৰে
নিশ্চয় এজন এজনৰ সপোনক সন্মান কৰিব লাগে।
হয় হয় ভাল মানে ভাল এজন পাৰ্টনাৰে সদায় উৎসাহ দিয়াতটো উচিত।
হয় হয়। মোৰ মতে ৰিলেশ্যনশ্বিপ মানে কেৱল প্ৰেম নহয় বন্ধুটোও হয়।
অ হয় হয় একদম, ভাল পাৰ্টনাৰ আগে ভাল বন্ধু হ'ব লাগে।
অ তুমি কি ভাবা চচিয়েল মিডিয়াৰ ৰিলেচনশ্বিপত? প্ৰভাৱ পেলায় নে?
মোৰ মতে সেইটো ডিপেড কৰে হা কি কৰি আচ মানে সামাজিক- মাধ্যমত কি কৰি আছে কেতিয়াবা ভাল কেতিয়াবা যদি মানুহটো বেয়া- এতিয়া মানুটোৰ উদ্দেশ্যৰ ওপৰত কথা হা তুমি যদি জানা তুমি ভাল হয়। তেতিয়াতো সামাজিক মাধ্যমত লাগিলে যিমান যি বাধা নাহওক তুমি ষ্টিল- তোমাৰ যদি নিজৰ ওপৰত বিশ্বাস আছে তেতিয়াতো- অবভিয়াচলি একো বেয়া নহয়- কিন্তু যদি মানুহটোয়ে বেয়া তেতিয়াতো কিবা নিজে নিজে বেয়া হব সেইটো- সামাজিক মাধ্যমক আমি দুখ দিব নোৱাৰো সেইটো মানুহ গতিত- মানে মানুহটোৰ ওপৰত কথা সেইটো ভাল মানুহ হয় নে বাস্তৱ জীৱনক বেছি গুৰুত্ব- দিব পাৰে নে নাই।
হয় হয় হয় ময়ো একমত। আৰু মানে ফেচ টু ফেচ কথা পাতাতো আটাইতকৈ দৰকাৰ।
সেইটোও হয় কিন্তু সেইটো বুলিও নহয় তুমি- মানে অকল ফেচ টো‌ ফেচ কথা পাতিলেই যে ভাল পোৱা হয় সেইটো বুলি নক ক তোমাৰ মতে হেলদি ৰিলেচন শ্বিপ কেনেকুৱা হয়?
মোৰ মতে যিখনত দুয়োজনে এজন এজনক বুজে সন্মান কৰে আৰু বিশ্বাস কৰে
অ অ হয় হয় কথা বতৰা ভাল থাক থাকিলে বহুত মানে বহুত বিপদো সমাধান হব পাৰে।
হয় হয় হয় অ তুমি ভাবানে প্ৰতিটো মানে ৰিলেচনশ্বিপত সৰু সৰু ঝগৰা হয় মানে কাজিয়া হয়
অ হয় হয় হয়ব চবৰে হয় সেইটোতো সেইটো প্ৰাকৃতিক বুলিয়ে ক'ম আৰু কিন্তু কাজিয়াৰ পিছত সমাধান কৰাটোহে আটাইতকৈ গুপ গুৰুত্বপূৰ্ণ
উম উম ময়ো একমত মানে ৰাগত বেয়া কথা কব উচিত নহয়।
অ হয় হয় কথা কোৱাৰ আগে অলপ শান্ত হৈ ভাবি ল'ব লাগে কিয়নো ইটো মানুহৰো দুখ লাগে ন
উ তুমি কি ভাবা? ৰিলেচনশ্বিপত এজন এজনক মটিভেট কৰাটো দৰকাৰ নে?
অ হয় নিশ্চয় নিশ্চয় ভাল পাৰ্টনাৰে সদায় সপোন পূৰণ কৰিবলৈ উ উ্ষা আৰু প্ৰেৰণা দিবলৈ মানে জানিব লাগে সেইটো টো আটাইতকৈ দৰকাৰী।
হয় হয় আৰু সফলতাৰ সময়ত আনন্দ কৰি আৰু বিপদৰ সময়ত লগত থাকে।
অ অ সেইটো সেইটোতো বহুত দৰকাৰী তুমি ভাবানে এতিয়া আমাৰ যোনটো ফাইনেন্সিয়েল কথাও ৰিলেশচনশ্বিপত আলোচনা কৰা দৰকাৰ
হয় মোৰ মতে হয় হয় এই আখলি আলোচনা কৰিলেও ভুল বুজা বুজি কম হয়।
অ অ হয় হয় ময়ো একমত সততা চবতকে গুৰুত্বপূৰ্ণ।
তুমি কি ভাবা পৰিয়ালৰ সন্মান কৰাটো দৰকাৰ নে?
নিশ্চয় নিশ্চয় এজনৰ পৰিয়ালক অ, মানে আনজনক সন্মান কৰিব লাগিবই মানে সেইটো এতিয়া মই মোৰ পৰিয়ালক ভাল পাওঁ ন মোৰ পৰিয়ালক যদি মই যাক ভাল সেই মানুহজনে যদি সন্মান কৰিব নেজানে তেতিয়া কিহৰ নো আৰু নহয় জানো আৰু ময়ো শিকিব লাগিব আনজনৰ পৰিয়ালক সন্মান কৰিবলৈ।
হয়, হয় আৰু তুমি ফৰ্গিভেনেছ টো, দৰকাৰনে
অ, হয় হয় সৰু ভুলবোৰ ক্ষমা কৰিব ল শিকিব লাগে কিয়নো যদি ধৰি চব কথা ধৰিব লগীয়াতোতো নহয় যদি একেবাৰে বেয়া কাম কৰিছে তেতিয়া বেলেগ কথা কিন্তু চব কথা ধৰি থ থাকিলে আমাৰ নিজৰে দিগদাৰ হয় মানে আগলে।
হয়, হয় একদম। আৰু নিজৰ অনুভূতি লুকাই ৰাখিলে সমস্যা বাঢ়ে আৰু।
অ, হয়, হয় আৰু একেই ভুল বাৰ বাৰ হলে আলোচনা কৰাতটো দৰকাৰ, কিন্তু ইটো মানুহে যদি একো আলোচনাই কৰিব নিবিচাৰে, এনেই কৈ দিয়ে যে অঁ হৈ গ'ল আৰু তেতিয়াহলেতো একো দৰকাৰেই নাই তেনেকুৱা এজন মানুহৰ লগত আলোচনা কৰি।
হয় হয় মইও একদম একমত।
উম, তাকে আজি ভাল লাগিল ৰিলেশ্বনশিপ বিষয়ে বহুত সুন্দৰ আলোচনা হ'ল।
সঁচা, মোৰো বহুত ভাল লাগিল।
তাকে আকৌ নতুন বিষয়ত কথা পাতিম এদিন
হয় হয় হয় নিশ্চয় ভাল থাকিম।
অঁ, অঁ তাকে বাই বাই।
বাই, বাই।